হেল্ল',
অ, বাইদেউ, আপুনি ঘৰতে আছেনে?
হয়, বাইদেউ, মই এতিয়া ঘৰতে আছোঁ।
অ', মই শুনামতে, আপুনি বোলে গৰু-ছাগলী বিক্ৰী কৰে।
হয়, হয় আপুনি ঠিকেই শুনি পাইছে, বাইদেউ।
অ আপুনি পহুৱেও বোলে?
হয়, হয়। মই গৰু-ছাগলী, হয় হয়।
আপুনি কিমান বছৰৰ পৰা পুহি আছে?
মোৰ মানে কিমান বছৰৰ পৰা পঢ়ি আছো? মই এতিয়া পোন্ধৰ-বিছ বছৰৰ পৰা পঢ়ি আছোঁ বাইদেউ।
অ আপোনাৰ এতিয়া বৰ্তমান কেইটা গৰু আছে?
উম এতিয়া বৰ্তমান মোৰ তাত গৰু আপোনাৰ আ পোন্ধৰটা আছে আৰু গাই হ'লে আপোনাৰ পোন্ধৰটাই আছে। আৰু পোৱালি হ'লে আপোনাৰ উম পোৱালি হ'লে আপোনাৰো ঢেৰ আছে বাৰু, মানে সৰু-সৰু আছে, ডাঙৰ-ডাঙৰ আছে। সেনতৰ মানে গণতিত ধোৱা নাই বাৰু।
অ হয়। আপুনি এতিয়া ছাগলী কেইটা আছে আপোনাৰ?
অ মোৰ ছাগলী হ'লে অ মতা ছাগলী হ'লে মোৰ অ পঁচিশটা আছে আৰু মাইকী ছাগলী হ'লে মোৰ বিশটা অকল আছে বাইদেউ।
অ আৰু পোৱালি?
পোৱালি হ'লে আপোনাৰ পোৱালীৰো গণ মানে ছাগলী মানে, গৰু আৰু ছাগলীৰ পোৱালীৰ মানে গণতি ন নুত থও আমি
উম আপুনি এনে গৰু-ছাগলী মানে ধৰ পোৱালি বিক্ৰী কৰিব পাৰে নে? মানে ধৰ বিক্ৰী কৰে নে? ঘাঁহ খাব পৰা সেনেকে পোৱালি?
হয়, হয়। মই বিক্ৰী কৰোঁ বাইদেউ।
অহ। আপুনি এতিয়া মানে ধৰ ডাঙৰকে মানে ফাৰ্মত চাগে গৰু-ছাগলী পুহি আছে?
হয়, হয়। আপুনি ঠিকেই শুনি পাইছে।
অ আপুনি এতিয়া ছাগলী গৰু যে বিক্ৰী কৰে আপুনি এনেকে বাহিৰত বিক্ৰী কৰে নে ইয়াৰ পৰাই মানে ধৰ মানে ইয়াতে বিক্ৰী কৰে?
মই ইয়াতে বিক্ৰী কৰোঁ, মানে মই বাহিৰত মানে জোনে জোনে খাই সেন্তৰ কাৰণে নহয় জোনে জোনে পোহে, সেনতকে কল দিওঁ বাইদেউ।
অ এতিয়া আপুনি ক'ব পাৰিবনে এটা গৰুৰ দাম কিমান?
আপোনাৰ মানে এতিয়া চাওক আ অত গাখ- খীৰ এলা গাখীৰ এৰা এমাহৰ পোৱালি থাকে তাক অলপ ডাঙৰ থাকে এয়া আপোনাৰ মানে পেটত মানে পেটত পোৱালি থকা থাকে আৰু এটা বুঢ়ী থাকে। সে আপোনাক মত- গে আপোনাক মাইকী লাগে এনেকা ক'ব পাৰে আপুনি?
অ মোক এতিয়া মানে ধৰ উম মাইকীয়ে লাগিছিলে‌, মাইকী এটা আৰু মতা এটা লাগিছিলে।
হয় মানে সেইটো মানে পোৱালিত দিয়া লাগিছিলে না এবাৰো পোৱালি নিদিয়া লাগিছিলে বাইদেউ?
আপোনাৰ এবাৰো পোৱালি নিদিয়াটো লাগিছিল মানে আপুনি সেইটো দিব পাৰিবনে? আপোনাৰ তাত আছে?
হয় আৰু গৰু মানে গৰুটো মানে সেইটো সেনতক কিবা কৰে ন। পোৱালি নিদিয়া বনাই পোৱালি দিয়া বনাই সেটো দুটা পৰা কোনটো লাগিছিলে আপোনাক?
পোৱালী দিয়াটো বনাব লাগিছিলে মানে সেইটো লাগিছিলে মানে।
হয় হয় বাইদেউ আপোনাৰ তেনেহলে আ উম আপোনাৰ দুটাই মিলাই কিনি আপোনাৰ বিছ হাজাৰ পৰিব।
উম যদি দুটাও লওঁ আৰু এনে অকমান, কম নপৰিবনে দাম।
নপৰিব কিয়নো মই এতিয়া আপোনাৰ পোৱালি দিয়া মানে। কিমান এবছৰৰ পাছত পোৱালি দিয়া মানে এনেকুৱা ডাঙৰ থাকিব। আপোনাক সৰু লাগে যদি কমত পাই যাব বাইদেউ।
অ এনে, মই শুনা মতে আপোনাৰ ঠিকনাটো মানে ভালকে গম নাপালো আপোনাৰ ঠিকনাটো ক'ব পাৰিবনে।
হয় বাইদেউ আমাৰ ঠিকনাটো আপুনি পাব ৰঙাপ আ ৰঙাপুৰা সেয়া তাৰাজুলি চাইদ। কয় তাতে আছে বাইদেউ তাতে মানে কিবা আছে ন এটা বজাৰ লাগে। তাতে মানে মানুহ কেইটা আহে কিনিবৰ কাৰণে পুহিবৰ কাৰণে লৈ যায়। সেইকাৰণে তাৰে ওচৰত মানে আমি খুলিছো।
অ ঠিকে আছে আৰু এনে ছাগলী এটা যদি। ছাগলী পোৱালি এটা কিনিব যাও কিমান দাম পৰিব।
আপোনাৰ ছাগলী এটা পোৱালিৰ দাম পৰিব আহ, পঁচিছশ ত্ৰিছ হাজ ত্ৰিছ হাজাৰ বোলে, পঁচিশ শ তিনি হাজাৰ পৰিব বাইদেউ।
অ আৰু যদি এনেকে মাহাক লওঁ।
আপুনি মাহাৰ লগত পোৱালি ল'ব ইয়া মাহাৰ পেটত থকা পোৱালি ল'ব ই এনেই মা মানে এটা দুটা, পোৱালি দিয়াৰ মা ল'ব।
এনেক এটা দুটা মানে ধৰ পোৱালি দিয়া। এনেকুৱা লাগিছিলে।
এনেকুৱা হ'লে আপোনাৰ পৰিব সাত হাজাৰ পৰিব বাইদেউ।
অ আপুনি যে ছাগলী যে খাচী এনেকে কৰায় এনেই, কিমান পৰে মানে পইচা মানে ধৰ আহে নহয় কৰিব কাৰণে খাচী কৰিবৰ কাৰণে মানে,
হয় হয় মই সিহত সিহতক তিনিশ টকা দু ফটকা লয় বাইদেউ,
অ আপুনি এতিয়া ছাগলী গৰু মানে সেইবোৰ। কিবা কৰি মানে বহুত ভালে মানে চলি আছে আৰু
হয় হয় বাইদেউ আপুনি ঠিকেই গম পাইছে এতিয়া মানে। আগতেটো আমাৰ কণ্ডিচন বহুত বেয়া আছিলে আমাৰ মানে, জীৱন যাপন কৰাতো বহুত হৈ আছিলে কষ্ট পাই আছিলো বাৰু লাহে লাহে পইচা অলপ ইনকাম কৰি কিনি লাহে লাহেটো মানে ফ্ৰামবিলাক খুলি কিনি পোহাত আমি চেষ্টা কৰি, কিনি এতিয়া বাঢ়ি বাঢ়ি এতিয়া ভাল হৈ গৈছে৷
হয়৷ আপুনি ক'ব পাৰিবনে আপোনাৰ ছাগলী গৰুক কি কি খোৱায়।
উম হয় বাইদেউ, আপোনাৰ ছাগলী গৰু মানে এনেকুৱা থাকে৷ অ যোনে পোৱালি দিছে। হেন্তৰ মানে খানাটো অলপ ডিফাৰেণ্ট থাকে হেন্তে ঘাঁহও খাই, কিন্তু হেন্তক ঘাঁহ আনি কিনি দিব লাগে, তাৰপিছত আ- এইটো চাউল ধোৱা পানী দিব দিব লাগে, চাপৰ্ট দিব লাগে! আৰু সুধি চাউল বইল কৰি কিনি দিব লাগিব, এনেকে কৰি সিহঁতক ভাত যিমান ভালকে আপুনি চাব গৰু, ছাগলী দুটাই কৈছো৷
যিমান ভালকে আপুনি চাব, সিমানেই ভালকে মানে সিহঁতৰ পোৱালি কেইটা গ্ৰথ হৈ যাব, ডাঙৰ হব, অলপ হেভি হৈ যাব৷
হয়!
আৰু এনেহ'লে তেহেটে ঘাঁহে খায় বাৰু৷
অ! আপুনি, মানে এতিয়া অকলে, মানে গৰু-ছাগলী পুহি আছে নে? আপোনাৰ লগত আৰু কোনোবা বেলেগ মানে পুহি আছে আৰু পইচা-চইচা মিলাই কিনি?
অ! এনেকুৱাতো নাই মানে মই মানে নিজে পুহি আছো, কিন্তু কাম কৰা মানুহ আছে আৰু৷
অ! আপুনি আগতে ফাষ্টে ফাষ্টে মানে কেনেকে মানে ধৰ মানে, ছাগলী আৰু গৰুৰ মানে এনেকে পোহনীয়া জন্তু মানে পুহিম বুলি কিনি মানে আপুনি একেৰাহে পাঁচটা, ছয়টা কিনি কিনি পুহিছিলে নে? আপুনি এটা, দুটা, তিনটা মানে সেনেকে পুহি পুহি মানে এতিয়া এশপা হৈ গ'ল৷ মানে ক'ব পাৰিবনে?
হয়, হয়, মানে মোৰ মানে দুটা মানে দুটা গাই আছিলে!
হয়।
আৰু হেন্তৰ মানে মই কিবা! অ কিবা পেটত পোৱালি হ'লে দুজনৰ ন! তাৰে পৰা মানে লাহে লাহে কৰি কিনি বাঢ়ি, বাঢ়ি গৈছে।
হয়। মানে, বাঢ়ি বাঢ়ি এতিয়া ধৰ পোন্ধৰটা, বিছটা, এনেকে পঁচিছটা মানে বহুত খিনি মানে বাঢ়ি গৈছে! আপোনাৰ এতিয়া পুহি থকা কিমান মানে বছৰ হৈ গ'ল?
পুহি থকা মোৰ এতিয়া বিশ বছৰ এতিয়া, মানে পুহি থকাটো মোৰ মানে বিশ বছৰৰ পৰা বেছিয়ে হৈ গৈছে বাৰু। মানে সেনেকা বিক্ৰী কৰা নাছিলো।
সেই হয়, এতিয়া মানে মোৰ এবছৰ মান হৈ গৈছে খোলাটো মানে, মই বিক্ৰী কৰা ধৰাটো মানে আগতে বিক্ৰী কৰা নাছিলো বাৰু।
অঁ! আপুনি, এতিয়া ঘৰতে পোহে নে? কৰ'বাত বেলেগ জেগাত মানে ধৰ আপুনি ফ্ৰামৰ নিচিনা খুলি কিনি মানে পুহি আছে?
হয়, হয়, মই তাৰাজুলিত নামৰ এটা গাওঁ আছে। আমাৰ অলপ ঘৰৰ অলপ আগত তাতে মানে এটা ফ্ৰাম বনাই তাতে মানে কৰো। কিয়নো তাতে মানে বহুত মানু দূৰ দূৰৰ মানুহকেইটা আহে ন! কিনিবৰ কাৰণে তাৰে পৰা কিনি কিনি লৈ যায় বাইদেউ।
অহ, মানে আপুনি, মানে ধৰ এতিয়া ছাগলীটো আপুনি এনেকে একেৰাহে কিনিছিলে নে? ছাগলীটো আপুনি মানে এটা- দুটাই মানে পুহি পেলাই এনেকে কিবা কৰিছে?
অঁ, ছাগলীটো মই প্ৰথমে পাঁচটামান কিনিছিলো মতা এটা থৈছিলো, মাইকী চাৰিটা থৈছিলো বাইদ।
অহ।
ছাগলীটো মানে হয়। চা হয় ছাগলীতটো মানে এইটো মানে পোৱালি কেইটা যে এবাৰতে দুটা। তিনিটা- চাৰিটা দি দিয়ে ন। তো, ছাগলীত বেছি ফাইদা আছে বাৰু সেইকাৰণে সেইটো মানে অলপ বেছি আছে।
প্ৰথমতে এটা - এটা, এটা - এটা দিয়ে নে প্ৰথমতো দুটা দুটাই দিয়ে?
অ' এনেকে আপুনি চাব ধৰিলে ছাগলী বহুত প্ৰকাৰৰ থাকে। আহ, কোনো - কোনো ছাগলীয়ে দুটা দিয়ে কোনো-, কোনোবা ছাগলীয়ে তিনিটা দিয়ে কোনোবাই। মিনিমাম আপোনাৰ চাৰিটা পোৱালি দিয়া ছাগলী পাই যাব বাইদেউ মোৰ তাতেও আছে আৰু ক'ত আপুনি চাবলৈ তাতে। পাই যাব, এই দীঘল - দীঘল ছাগলী পাই যাব। সেয়া যে, ডাঙৰ- ডাঙৰ কৰি কাণটো লম্বা - লম্বা থাকে যেনেকুৱা পাই যাব আৰু ঘৰখীয়া যেনে। পোহে মানুহকেইটাই সেনেকাও পাই যাব।
হয়। এতিয়া মোক ঘৰসীয়া পোহা ছাগলী লাগিছিলে মানে, মাইকী ছাগলী তিনিটা লাগিছিলে। মতা ছাগলী দুটা আৰু এনেকে ধ। সৰু ছাগলী মানে লাগিছিলে, সৰু পোৱালি যেনেবা ঘা খাব পৰা কে। গাখীৰ এৰুৱা, অ সেইটো মানে তিনিটা লাগিছিলে।
হয়।
আপুনি। ক'ব পাৰিব নে এতিয়া দামটো মানে ধৰ মই যদি ইমান মান কিনিব যাওঁ। আপুনি মানে আনডাষ্টত কব পাৰিবনে কিমান পৰিব দামটো?
অ' আপোনাৰ আন্দাজতটো মই ক'ব নোৱাৰো কিয়নো এ। এতিয়া মই গম নাপাও ন আপুনি কেনেকুৱা ধৰণৰ ছাগলী লৈ। কিমান ডাঙৰ - ডাঙৰ লৈ এনেকা ধৰিব নোৱাৰো বাৰু।
হয় হয়, মই যদি এতিয়া এনে ছাগলী যদি। এটা কিনিব যাও এনে কিমান দাম পৰিব কৈছিলে আপুনি?
ছাগলী মানে মতা ছাগলী মাইকী ছাগলী আপুনি ক'ব পাৰে নে।
অ' আপুনি মতা ছাগলী। মাইকী ছাগলী ধৰ মাইকী ছাগলীটো কিমান ল'ব আৰু মতা ছাগলীটো কিমান ল'ব আপুনি ক'ব পাৰিবনে।
হয় হয়। মাইকী ছাগলীৰ আপোনাৰ পাঁচ হাজাৰ পৰিব, মতা ছাগলীৰ হ'লে আপোনাৰ দহ হাজাৰ পৰিব।
অঁ। ঠিক আছে মই কাইলৈ যাম আপুনিতো। তাতে মানে ফ্ৰামতে থাকে চাগে।
হয় হয়।
অ ঠিক আছে তেনে আপুনি সদায় থাকে নে?
হয় মই সদায় থাকো বাইদেউ।
অ' ঠিক আছে তেনে মই কালি যাম আপোনাক লগ পাম নে?
হয় বাইদেউ আপুনি ভালকে আহি যাব পাই যাব মোক লগ।
উম, মই মানে দহটা মানত যাম গাড়ী নিব লাগিব। নিব নে, আপুনাৰ তাতে পাম?
মানে আপুনি মোৰ পৰা লৈ যাব হয়। হলচেলত মানে হ'লচেলৰ নিচিনা মানে এবাৰতে বহুত লৈ যাব তেনে আমাৰ পৰা পাব গাড়ীটো। যদি এটা দুটা লৈ যাব তেনে। সেনেকে আনিব লাগিব হয়, হয় গাড়ীৰ দামটো মানে সিহতে ভাড়া লয় বাৰু
অ', এক্সট্ৰা দিব লাগিব হয়!
হয়, হয়।
ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল। মই কাইলৈ আপোনাৰ তাত যাম, গাড়ী ইয়াৰ পৰাই লৈ যাম।
হয়, বাইদেউ। মোকো আপোনাৰ লগত কথা পাতি ভাল লাগিল বাইদেউ।
ধন্যবাদ, ইমানখিনি সময় দিয়াৰ বাবে।
ধন্যবাদ বাইদেউ।